উম'। এনেই আছোঁ তুমি?
ময়ো আছো এনেই।
অ্', ভাত-পানী খালা? অঁ খালো।
কি কৰি আছিলা?
আছ- এ এনেই ঘূৰি ফুৰিছো।
অঁ।
তুমি?
উম' ময়ো এনেই, সেইপিনে নদী পানী আহিছে।
অ্। তোমালোকৰ ফালে নদী আছে নেকি?
অ্, আছে। আহিবা আমাৰ ফালে। ভালেই, ধুনীয়া। উম' পাৰিম। জানুৱাৰী ডেট ভৰ্তি হৈ থাকে।
অ্'। ঠিকে আছে বাৰু।
অঁ, বাকী খবৰ ভাল?
খবৰ ভালেই।
অঁ।
তোমাৰ?
মোৰো ভালেই।
অ্। এতিয়া মাহঁত কি কৰি আছে?
মাহঁত ঘৰতে আছে- জা-নো কি কৰি আছে বা। তোমালোকৰ?
আমাৰ আছে এনেই, কি কৰিবা আৰু।
উম উম। এনে ঘৰত কোন কোন আছে?
আমাৰ?
আউ নো
আমাৰ ঘৰত আছে আৰু, চব আছ
অঁ, আহ অঁ।
তোমালোকৰ?
আমাৰো আৰু
অ অ। উম্ ফুৰিবলে যাবা নেকি কৰবালে?
ক'ত যাবা?
তাকে এতিয়া গৰম বন্ধ দিব যিহেতু, ফুৰিব যাম বুলি ভাবিছো।
অ'। কত যাম বুলি ভাবিছা?
উম্ অৰুণাচল ফালে যাওঁ।
অঁ পাৰি যাবলে।
উম্। তুমি এতিয়া তোমাৰ লগৰ কিজনী যাব নেকি সুধি চাবা?
অ সুধিব লাগিব, যাব চাগে কলে মানে।
অ' এতিয়া গৰম বন্ধ এনেও যাবই চবেই বাৰু।
উম'।
সেইকাৰণে ক'লো আও আৰু আমি যাম বুলি ভাবিছো।
অঁ অঁ। সুধি চাব লাগিব ৰ'বা।
অ, সুদি-কৰি জনাবা আৰু।
অঁ।
তাকে অৰুণাচল ফালে যাম বুলি ভাবিছো আৰু।
অ', ভালেই হ'ব সেইপিনে গলে।
উম' এতিয়া গৰম দিন যিহেতু, সিফাল এ্ ঠাণ্ডা ঠাণ্ডা হ'ব।
হাৱা খাই আহিব পায়িম।
উম', তাখে।
কোৱাটাৰ নে কি? অ্ অ্ অ্ এনেকে আছে নহ'লে
ৱাটাৰফল।
অ ৱাটাৰফল আছে তাত বোলে শুনিছোঁ আৰু। অ্'।
অঁ অঁ।
উম', ভালেই লাগিব বাৰু যাবলে কাৰণে।
অ্', তেতিয়া গৰম দিন, ঠাণ্ডাত ঠাণ্ডা আছে বোলে।
অ।
ঘূৰিবও জেগা আছে অ।
অ।
মন্দিৰলে গৈছা তুমি।
নাই যোৱা যাবা নেকি!
যাবা নেকি আমাৰ লগতে।
অ পাৰি যাব লৈ যোৱা যদি।
উম। আমি যাম বুলি ভাবিছো মানে এই কি বুলি কয় এই পাানবাৰী বুলি কয় তাতে মন্দিৰত। এটা নতুনকে অ'পেনিং হৈছে।
অঁ অঁ সেইটো
অ
ভালেই দেখাত ইনষ্টাত দেখিছো বাৰু
অ ময়ো দেখিছো বাৰু কিন্তু যোৱাহে নাই যাম ভাবি থৈছো
উম যাব লাগিছিল
উম তুমি যাবা যদি ক'বা
অ অ কম
তাকে আৰু সুধিলো আৰু লগো নাই নহয় মোৰ মোৰ লগৰ কেইজনী যাব মানে অকলে ইমান কেইজনীয়ে ভাল নহব সেইকাৰণে তোমাকো কৈ দিলো আৰু তোমাৰ লগৰ কেইজনীকো কৈ দিবা
অ কৈ দিম কৈ দিম
উম
ভালেহে একেলগে গ'লে চবেই
অ সেইটোৱে আৰু
উম
অকলে অকলে ভালো নালাগিব
আহোঁতে দেৰি হ'লেও আকৌ আধা ৰাতি হৈ যাব চাগে ঢেৰ হলে মানে তেতিয়া ভয়ো নাথাকে
হা
দিনটোৰ কাৰণে যাম ভাবি থৈছো ইমান অকমান সময় কাৰণে গলে ভালেই নালাগিব
অ সেইটোৱেই
কি বুলি কয় সেই মন্দিৰটোৰ ভিতৰত বোলে ধুনীয়া এ প্ৰাকৰ টাইপৰ আছে ত বহিও ভাল লাগে বোলে সেইকাৰণে অলপ পৰ থাকি যাম বুলি ভাবিছো আৰু তাতে
অ অ পাৰি থাকিবলৈ বাৰু কাৰণ ইমান খিনি যামেই যেতিয়া উম
অকলে অকলে ভালো নালাগিব বাৰু ফটো চটো উঠাই দিবলে মানুহ নাথাকিব নহয় অকলে গ'লে মানে
অঁ
তাকেই আৰু কোৱা আৰু কিবা কিবি
এনেই ঘৰত চবৰেতো ভালেই চাগে মা শুই আ আছে এনেই এ গৰু বান্ধি আছে
অ অ
বাকী সেয়ে আৰু
তোমালোকৰ মায়ে কি কৰিছে
আমাৰ মায়ে আমাৰ মায়ে ছাগলী মুৰ্গী বান্ধি আছে
অ এনে চবৰ ঘৰতে ভালেই
অ ভালেই ভালেই তোমালোকৰ ঠিকে আছে
উম আছে আৰু ঠিকে
অ ঠিকে থাকিলেই ভাল আৰু
অ বাকী আৰু
বাকী আৰু উম তেনে ফিক্স ন' যোৱাটো
অঁ, ফিক্স ফিক্স।
উম, তোমাৰ লগৰ কেইজনীক কৈ দিবা, আগত আগতীয়াকে কৈ দিবা, আৰ পিছত ক'লে মানে, দিগদাৰ হৈ যাব প্ৰব্লেমো হ'ব পাৰে সেহঁতৰ।
অ', কৈ দিম, কৈ দিম, আজিয়ে কৈ দিম।
উম আজিয়ে কৈ দিবা, নহ'লে গ্ৰুপ এটা খুলি দিম।
অ' গ্ৰুপ এটা খুলিব পাৰি, ত তেতিয়া চবেই থাকিব ন'। একেবাৰে কৈ দিব পাৰিম। উম, কিমান, মানে, অলপ দূৰত যাম ন' তেতিয়া বাজেটৰ কথা আছে।
অ'
কৈ দিবি যা অমিতা ফলি আছে গম পাইছো মই তাৰ পিছত সেইয়াই আৰু
উম তাকে, ভাত পানী খালা পিছে?
খালোঁ, খালোঁ
অ'
তুমি খালা?
ময়ো খালো, বাৰু ভাত নেখালে চোন জীয়াই নাথাকিম আমি।
উম হয় বাৰু।
ভাততো মেইন ন' খাবই লাগিব যেনেকে হ'লেও।
উম।
পিছে কিহৰ লগত খালে, মাংস নে মাছ।
এ, মাছ, মাংস নাই।
অ', নিৰামিষ
অ', নিৰামিষ
অ' মই, মো আমাৰো নিৰামিছেই
অ'
পইচা পাতি নাই যে সেইকাৰণে মাছ, মাংস খাবলৈ।
অ' অ'পইচা পাতি নাই?
অ' নাই।
এ, একো নাই চলি দিয়া সদায় সদায় আৰু ক'ত মাছ, মাংস।
তাকেই।
খাবও লাগে কেতিয়াবা নিৰামিষ। উম, উম। নিৰামিষে খাব লাগে এনেও।
অ'। আৰু কোৱা পিছে।
আজিকালি আকৌ বেছি মাছ, মাংস খালেও বেমাৰ হয় নহয়।
অ' সেইটোৱেতো। খাব নালাগে সেইকাৰণে, নিৰামিষো চলিব লাগে আৰু।
অ'।
সিজোৱাও খাবা কেতিয়াবা তুমিও।
অ' পাৰি খাবলৈ।
খালেও ভাল।
অ, তুমি খোৱা চাগে?
উম, খাও খাও আমাৰ চব চলি যায়।
অ' খাব লাগিব ৰবা সিজোৱা।
উম, তোমালোকে নোখোৱা চাগে ন'।
নাই কেতিয়াবা খাও বাৰু।
অহ।
মানে ইমান নচলেই।
খাব লাগে, খাব লাগে চব খাব
অহ।
মাছ, মাংস
অ' চব চলাই দিব লাগে এনেও।
নাখালেও নহ'ব। উম'।
ঠিক আছে হ
অ' হ'ব দিয়া পিছত ফোন কৰিম কেতিয়াবা।
অ' অ' হ'ব।
অ' দিয়া হ'ব।